হেল্ল' হেল্ল'। অ' নমস্কাৰ।
কি খবৰ?
ভালে দিয়ক আপোনাৰ?
চলি আছোঁ আৰু দিয়ক সেনেকেই। আগৰ দৰেই।
অ' ভাত খালে নে নাই?
হয় হয় খালোঁ।
কি দি ভাত খালে?
ভাত আপোনাৰ খালোঁ মই, পইতা ভাত আৰু আলু পিটিকা।
অ' গৰমত ধুনীয়া।
হয় হয় একে যিটো গৰম, যিটো গৰম পৰিছে। আপুনি খবৰ ভাত, ভাত খালে?
হা কি কৈছে? অ' হয়, হয় ভাত খালোঁ, ভাত খালোঁ।
কি দি খালে?
কল পচলা বনাইছিলোঁ, তাৰপাছত ত সেয়াই দি পেলাই খালোঁ আৰু দিয়া, আৰু বেলেগ আৰু এ একোৱে নবনালোঁ, গৰমত বনাই থাকিব মন নগ'ল।
হয় হয়, ঘৰৰ সকলোৰে ভালনে আপোনাৰ?
হয় হয় ভালেই, আপোনাৰ?
হয় ভালেই দিয়ক।
এইবাৰ কাম এটা কৰিব বুজিছে,
সেইত' কওক
এইবাৰ এই যোৱা বাৰ যে জানুৱাৰীত যে গৈছিলো, পিকনিক খাবলৈ কাৰণে, আমি যে খানা খাবলৈ গৈছিলো, সেই যে জুই অ' ন' হয় হয় হয় এবাৰ আকৌ ওলাব বুজিছে বেলেগ এডোখৰ জেগাত যাম।
হয় হয় কিম বহুত ভাল লাগিল ন' যাই পেলাই?
হয় হয়।
ইমান ভাল লাগিল, কিন্তু ৰাস্ তাতে যে আকৌ আপোনাৰ গাড়ীৰ টায়াৰটো যে আকৌ, ব্লাষ্ট মাৰি দিলে
হয় হয়। সেইটোৱে বহুত ডাঙৰ ভয় খোৱালে।
হয় হয় এতিয়া বহুত ডাঙৰ ভয় খোৱালে কিন্তু দেই
নাই বুজিছে এইবাৰ এইবাৰ গাড়ীখন ভালকে চাই চিতি নিব লাগিব।
হয় হয়, সেইবাৰ আপুনিও গৈছিলে ন'?
হয় হয় ময়ো গৈছিলো।
হয় আমি যে আপোনাৰ একদম আপোনাৰ তাকে ওপৰলৈ গৈছিলো একদম, ঝণাটোৰ ওপৰলে গৈছিলো বুজিছে?
হয়, মইহে পিছে যাব নোৱাৰিলো।
আপুনি ওপৰলে যাবল গৈছিলে নে নাই?
অ' নাই নাই মই আধাতে ৰখি গ'লো গৈ মই গৈছিলো ভৰি বিষত থাকিব নোৱাৰি ৰখি গ'লোগৈ ইমান পাথৰ।
হয় হয় বহুত ওপৰলৈ যাব লাগে দিয়ক।
হয় হয়।
আপোনাৰ মানে সেইবিলাক আমিতো এই বিলাকতো আমি পাহাৰৰ এলেকাততো আমি নথাকো নহয় জানো? আমি সমভূমিত হে থাকো।
হয় হয়।
আমাৰ এনেকুৱা অভ্যাস নাই আও পাহাৰৰ ওপৰত উঠি থকা।
হয়।
সেইটোৱে আৰু পৰিৱেশৰ নিচিনা আমি আমাৰো চলন ফিৰণ আৰু।
হয় হয় তাতে যিটি ডাঙৰ ডাঙৰ পাথৰ আৰু মাজে মাজে এখন এখন জুৰি পাওঁ। আৰু পিছলো আছিলে পাথৰ, সেইকাৰণে আধা বাটতে ৰখি গ'লো।
মইতো যাম মই যেতিয়া গৈছিলো নহয়, ওপৰলৈ উঠি আছিলো মই আৰু দাদাই, দাদাই তাৰপিছত আমি ৰাস্তাতে বহুত মানুহক আমি সহায় কৰিছো দেই। হয় কৰিছো কৰিছোঁ, বহুতকে আমি সহায় কৰিছোঁ। এইবাৰ এবাৰ ক'ত যাম বুলি ভাবিছে?
এইবাৰ ভাবিছো তাতকৈ আৰু অলপ দূৰত যাম।
এইবাৰ মোৰ মতে
পাই একদম জুৰি ও
এইবাৰ জুৰি নেচাওঁ বুজিছে? এবাৰটো জুৰি চালোৱে হয়। এইবাৰ আমি মেঘ মে এইফালে অৰুণাচলৰ ফালে যাওঁ নেকি?
অ অ উম অ অৰুণাচলত বাৰু কি আছে বাৰু এতিয়া মও নাজানো নহয়।
বহু ধুনীয়া জেগাটো বহুত ধুনীয়া জেগা। হয় হয়, একদম তাত আপোনাৰ তাকে মানে শ্বিলঙৰ নিচিনাই আৰু। হয় হয়। বহুত তাত বহুত সোপা জান-জুৰি আছে, পাহাৰ-পৰ্বত
অ' ভাল হলে ভালেই। কিন্তু বহুত দূৰ ৰাতিপ পুৱা সোনকালতে ওলাব লাগিব চাৰিটা মান বজাতে আপোনাৰ গাড়ীত উঠিব লাগিব।
চাৰিটা নহয়, তিনটা বজাত উঠিব লাগিব।
উম'।
যাওঁতে যাওঁতে আপোনাৰ চ-চাৰি ঘন্টা, পাঁচ ঘন্টা লাগে পাঁচ ঘন্টা লাগে।
অ' অ', হয় নেকি?
হয়।
সেইটোৱে আৰু মানে বেছি বয়সীয়া মানুহ যাব নোৱাৰিব আৰু।
হয় হয় নাই নাই যোৱাবাৰ
যোৱাবাৰ সেইখিনিকে যাম আৰু আমি। বেলেগ বেছি মানুহ নলওঁ, বেছি মানুহ হলেও ভালো নালাগে।
হয় হয় হয়। এইবাৰ মানে মই আকৌ ভাবিছো কি বুজিছে? মই আকৌ ভাবিছোঁ কি যিটো আমাৰ মানে কাজেনছ আছে নহয়।
হয়।
আমি অকল আমি অকল ল'ৰা-ছোৱালীসোপা যাম আৰু।
হয়।
শিৱসাগৰৰ ফালে যাম।
অ', হয় নেকি? অ', অ।
শিৱসাগৰ, নহলে আপোনাৰ যাম আৰু ছিকিম-টিকিম।
হয় হয়, ভাল ভাল ছিকিম মই দেখি থাকোঁ যে টিভিয়ে চিভিয়ে। মোবাইলে-চোবাইলেও গৈ পোৱা নাই বাৰু।
হয়, ধুনীয়া ঠাই ধুনীয়া ঠাই হয় বৰফ পৰে। হয়, বৰফ পৰে। এঠাইত বৰফ
অ' তেহে গৰমত ভালে হ'ব।
হয়। আপোনাৰ সেইটোৱে আৰু বহুত ধুনীয়াা ঠাই এই বিলাক। সেইবাবে পইচা অলপ গোটাই আছোঁ আৰু।
হয় হয় হয়।
আপুনি কিন্তু হাফলঙটো যাব পাৰে। বুজিছে? হাফলংও ধুনীয়া ঠাই। মই গৈছিলো কিন্তু ইমান মই ঘূৰিব নোৱাৰিলো মানে আপোনাৰ সমভূমি ঠাইতে ঘূৰিলো বেছিভাগ। কিন্তু পাহাৰৰ ফালেতো যাব এটা চখ ৰখি গ'ল।
হয় হয়।
সেই পাহাৰ-পৰ্বত তাতকে বহুত ধুনীয়া ধুনীয়া আছে দেই কিন্তু।
ডেকা কালত নোঘূৰিলে আৰু বুঢ়া বয়সত ঘূৰিবনে।
হয় তেতিয়া আৰু আপোনাৰ সময় নাপাব।
হয় হয় এইটো বয়সতে ঘুৰা বয়স আৰু-
হয় হয় মানুহৰ ত আপোনাৰ জন্ম হোৱাৰ পিছত স্কুল শিক্ষা শিক্ষাৰ পিছত আপুনি চাকৰিত দৌৰিব লাগিব-
হয়! হয়!
চাকৰি দৌৰাৰ পিছত আপোনৰ ঘৰৰ এটা ৰেচপনচিবিলিটি আহি যাব
হয় দায়িত্ব আহি যাব হয় হয়।
তাৰ পিছত আপোনাৰ আপোনাৰ এশ বছৰ হোৱাৰ মানে আপোনাৰ হেৰি চলি থাকিব আৰু
হয় হয়
কৈ আমাৰ যিটো চক্ৰৰ চক্ৰৰ দৰে নাম এইটো বোৰ চলি থাকে আৰু তাৰ মাজতে যদি আমি সময় উলিয়াই যাব নোৱাৰোঁ আৰু তেতিয়াহ'লে আমি জীৱনত মানে এটা মানে সময় এটা মুমেণ্ট এটা নাথাকিব
হয় হয় আপুনি ঠিকে কৈছে এইটো বয়সত নঘূৰিলে আৰু একো মানে মানে ঘূৰিব লাগে ধৰক
হয়
নে ধৰক মনতো আনন্দ পাই ধৰক মনবিলাকো ধৰক ফুৰ্টি লাগে
হয় হয়
বাক সেয়াই মানে টকা পইচা হ'ব লাগিব আৰু টকা পইচা অলপ হলে তেতিয়া আপুনি চবতে ঘূৰিব পাৰিব
হয় সেইটোৱে আজিকালি চবতো টকা পইচা
হয়
মানুহে ঘূৰিবলৈ আপোনাৰ মানুহৰটো মেইন সেইটোৱে ন টকা পইচা
হয়
আৰু মানে ভ্ৰমণৰ ফলত আপুনি কিছু কথা শিকিবও পাৰি
হয় হয় বহুত কথা শিকিব পাৰি
হয় কিন্তু আ আমিতো এতিয়া সৰুতে আমি ইমান তাই যোৱাও নাই মইতো আপোনাৰ চিৰিয়া খানা গৈছিলো আপোনাৰ দহ এঘাৰ বছৰ মানত গৈছিলো এবাৰ
হয়
দেউতাহঁতৰ লগত গৈছিলোঁ
হয়
তাৰ পিছৰ পা মই চিৰিয়াখানাত যোৱাই নাই বাক কি আপোনাৰ যিটো কলাক্ষেত্ৰ চাইস মিউজিয়াম এফালে আপোনাৰ চাৰি মাহ মান পাচ মাহ মান হ'ল নোযোৱা
হয় হয় ঘূৰিব লাগে এতিয়া চিৰিয়াখানাত বহুত জীৱ জন্তু আনিলে আমি মাজতে গৈ আহিলো বহুত জীৱ জন্তু বনিলে গৈ আহিলো দিয়ক যাব ভাল লাগে
হয় চিৰিয়াখাখন মানে অলপমান অলপ দূৰ গুৱাহাটীৰ পা অলপ দূৰলে যাব লাগে নহয় জানো
হয় হয় হয় দূৰলে যাব লাগে
দূৰলে যাব লাগে
হয় হয়।
সিকাৰণে অলপ এনেকে দূৰ দূৰকৈ যোৱাই নাই হো। আগৰ চিৰিয়াখানাৰ নিচিনা হৈ থকা নাই আৰু এতিয়া বুজিছে।
হয় নাই নাই এতিয়া আমি মাছ ততে গৈছিলে নহয় বহুত জন্তু আনিলে, বিভিন্ন ধৰণৰ জন্তু আনিলে।
হয় নেকি?
হয় মাছ বাততে পালো, পানী হৈছিল কাৰণে মৰি গৈছিলে। ধৰক এতিয়া বিভিন্ন ধৰণৰ জন্তু আনিলে। এতিয়া ধৰ সিংহ জিৰাফ ভালুক বিভিন্ন ধৰণৰ চৰাই আনিলে।
হয় হয়। আকৌ মাজতে মাজ ভাগত তাতে এবাৰ, এতিয়া আকৌ ভাল কৰিছে ভাল বিকাশ কৰিছে কিন্তু চিৰিয়াখানাখন। আগতে আপোনাৰ মাজ ভাগতে তাকে চিৰিয়াখানৰ জীৱ-জন্তু প্ৰায় নাইকিয়াই হৈ গৈছিলে।
হয় হয় নাইকিয়া হৈ গৈছিলে তেতিয়া পানী হৈছিলে যিহেতু পানী, বেমাৰতো মৰিছিলে কিছুমান।
চিৰিয়াখানাৰ পৰা বহুত জীৱ-জন্তু ওলাই ও পৰে।
হয় হয় হয়।
জেলটো আপোনাৰ এইবিলাক ভাঙি পেলাই
হয় হয় এতিয়া এতিয়া বহুত ভাল বনালে।
হয় শেষত ধৰিব নোৱাৰি তেখেতসকলক মৃত্যু কৰিব লগা হয় আৰু নহ'লে মানুহৰ অসুবিধা হ'ব নহ'লে মানুহক
হেৰি কৰিব বুজিছে?
হয় হয়।
পিছে ঘৰৰ সকলোৱে ভাল নহয় জানো?
হয় ভালেই। আপোনাৰ?
হয় ভাল ভাল।
এইবাৰ একদম মানে মিছ নকৰিবই আৰু একদম এবাৰ
হয় এই ভাইটিটো বেমাৰ ভাইটিতো বেমাৰ-আজাৰ হৈছিলে হয়। এই তাক কি কৈছে?
ভাল হ'লনে নাই বোৰো?
বেমাৰতো এতিয়া ভাল বেয়া হোৱাৰ মাজতে আৰু ঔষধ খোৱাই আছো বাৰু।
অহ। অ হয় নেকি?
হয় হয় এই হস্পিতাললৈ গৈছিলো। লৈ গৈছো তাক, এই ডাক্তৰে ক'লে কি তেখেতৰ বোলে অলপমান পেটত বোলে অলপ পাথৰ আছে।
অ এইটোতো সৰ্বনাশ হ'ল।
হয় হয়, হয় হয় এইবিলাক পানীতো আজিকালি আচলতে কম খাই নহয় জানো। আজিকালি মানে হয় ল'ৰা-ছোৱালীক বিলাকে মানে পানী খাবলৈ মানে আপোনাৰ পাহৰিয়ে যায় বা এলাহ কৰে।
হয় হয় হয় হয়